পাইছো, আপোনাৰ
হয় হয় মই ভালে আছো আশা কৰিছো আপুনি ভালে আছে
হয় হয় নিশ্চয় নিশ্চয়
অ এটা নতুনৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ আপোনাৰ ন্মতি বিচাৰিছো যাতে কৰিব
হয় হয় হয় নিশ্চয় নিশ্চয়
অহ নিশ্চয় আহ এতিয়া চাওক আজি খুব বহুৰুত আৰু অকমান কঠিন অকমান কঠিন কিন্তু বিচাৰিছো আমাৰ আৰু চাওক আমি আহ এটা কথা জানো যে জীয়াই থাকিব হলে জীৱনত যেনেকৈ আমাৰ অনুভূতি বিলাকৰ দৰকাৰ ঠিক তেনেকে আৰ্থিক সবলে মানে আৰ্থিক যোনটো দিশ আৰ্থিক দিশতো যথেষ্ট আমাৰ প্ৰয়োজনীয়তা আছে মানে টকা পইচাৰ জীৱনত যথেষ্ট প্ৰয়োজনীয়তা আছে সেই কথা আপুনি কিমানবলৈ মানে সুখী হৈ থাক সুখী হৈ থাকিবৰ কাৰণে কি সুখী হৈ থাকিব কাৰণে শিক আপুনি টকা পইচাৰ প্ৰয়োজন সুখী হৈ থাকিব সেই কিমান দূৰ লৈকে আপুনি ভাবে কথাটো
হয় আচলতে এজন মানুহ সুখী হৈ থাকিবলৈ মানুহক ধনৰ নিশ্চয় প্ৰয়োজন আছে কিন্তু আচলতে অত্যাধিক এজন মানুহ সুখী হৈ থাকিবলৈ আচলতে অত্যাধিক ধনৰ প্ৰয়োজন নাই এজন মানুহক প্ৰয়োজনীয় যি যিমান খিনি ধন লাগে ইমানখিনি ধন থাকিলে এজন মানুহ সুখী হৈ থাকিব পাৰে। আচলতে চাবলৈ গ'লে ধনতকৈ অত তাত হি পৰিমাণে আমাৰ স্বাস্থ্যটো স্বাস্থ্যটোৰ প্ৰয়োজন হয় তাৰপিছত স্বাস্থ্যৰ পাছতহে মানুহৰ ফোনটো আহ
অ অ মই এটা খুব আনন্দ
হয়
একদম গভীৰ এটা কথা কলে আমি চাবলৈ যদি যাওঁ সেই কথাটো বা সেই কথাটো কিন্তু আমাৰ মানুহৰ দেখা নাযায় মানুহৰ আপোনাৰ আ কি নাপায় আজি মানুহো ইমান কালি মানুহৰ
হয় হয়
নিৰ্দিষ্ট নিৰ্দিষ্ট প্ৰথমতে তেখেতৰ আহ তেখেতৰ আৰ্থিক আহ যিহেতু অৱস্থা
আপোনাৰ মানসিক অৱস্থাটো ভাল পাব বা
সুন্দৰভাৱে অতিবাহিত হোৱা দেখা পাব কিন্তু যেতিয়া সময়ৰ লগে লগে সেই স্থানটো যেতিয়া সময় হবলৈ ধৰে তেতিয়া তেখেতক অত্যাধিক আৰু ধনৰ চাহিদাটো অত্যাধিক পূৰণ হোৱা দেখা হেৰি হোৱা দেখা পোৱা যায় গতিকে এ সেই ক্ষেত্ৰত আপুনি যোনখিনি কথা ক'লে একদম